হেল্ল'
অহ জেঠাই
অ মাতটো ধৰিব পাৰিছা
অ পাৰিলো পাৰিলো দিয়ক এ নাম্বাৰ আজিকালি ওলাই যায় নহয় নামটো
ওলাই যাই দিয়া আজিকালি কি কৰি আছা
এ আছো আপোনাৰ কেনেকুৱা
মোৰ এই বেমাৰ হৈ গৈছিল নহয় এতিয়া অকমান ভাল হৈছে বাৰু তাকে সেই একাপ চাহ এমাত খালো খাই পেলাই নগলো এ দৰৱ বহুত খালো এ দৰৱ নাখ নয় নহয় তথাপিতো তাৰমানে ডিঙিতটো কিবা সৰু কৰাই থাকে যে মই বোলো ৰোগ আৰু তোমালোকৰ এই তোমাৰ মুখতে শুনিছিলো সবলা এবাৰ তোমালোকৰ পৰিয়ালৰে এনে কোনে এই বোলে হেৰি এই হাড়ৰ মাজত যে কফ চফ থাকে যে আমাৰ হেৰি ড্ক্তৰী এইটো বেংকাইটিছ বুলি কয় সেইটো মানে জইনটো নমৰে নহয় এলোপেথিক কৰিলেও মই বোলো কিবা হেৰি অসমীয়া এটা দিয়ে নেকি বুলি শুনিছিলো মইবোলো
অ আমাৰ মায়ে জানে
হয় নেকি অ তোমাৰ মাৰ কথাহে কৈছিলা নেকি ম হয়
আমাক আমাৰ মায়ে ভাল ঔষধে জানে কিন্তু ঔষধটো মই মাক সুধি পেলাইহে আপোনাক ক'ব পাৰিম কিন্তু দুটামান মনত আছে এই সিজু পাত সিজোৰ গছ আপুনি চিনি পায়নে
সিজোৰ গছ পাইছোঁ দিয়া গম পাইছোঁ বাৰু
অ সিজু গছ তাৰপিছত আৰু এই কি আছিলে তিতা বাহেক যে তিতা ফুল যে
তিতা বাহাকা বুলি কয় বাৰু আমাৰ এইফালে
অ অ সেইটয়ে আমাৰ ইফালেতো তিতাবাহেক বুলি কয় সেই তিতাবাহেকৰ সেয়া পাত তাৰ পিছত তেনেকে কৰি পেলাই মায়ে মানে পাতত দি পেলাই কিবা খুৱাই জালুকো দিয়ে আদাও দিয়ে এনেকে মানে বহুতৰে ভাল যায় কিন্তু তম বহুতৰে ভাল আছে অ বহুত
নাই নাই মই মানে কি যদি অ কাৰণ ক্ষতিতটো নকৰে ন এনেকুৱা আমাৰ অসমীয়া বন।
নাই নাই নাই নাই ক্ষতি একো নাই আহ আপুনি তাত। তিতাবাহেক পাব।
আছে ইয়াত কিন্তু এতিয়া এইটো ছিজনত।
মোৰ মতে আপোনালোকৰ এই বাইদেউহঁতৰ ঘৰৰ ফালে। পাব নেকি।
অ সেইফালেও পাম বাৰু আৰু এনে জেঠুক ক'লে অ জেঠুক কলেও জেঠু তেওঁ গম পাব ৰবা আমাৰ জেঠুৱা কথা কৈছো গম পাব ক'ত ক'ত আছে। হে ম
পাব পাৰে পাব পাৰে আৰু বহুত মানে পাতত পাতত দিয়ে মায়ে। পাতত দি পেলাই তেনেকে ৰস টো উলিয়াই। পেলাই খাই বহুত। ভাল দেই সঁচাকে ভাল পাইছে কিন্তু মানুহে।
কোৱা গছত ঔষধি গুণো আছেতো আৰু সেই
আছে আছে আৰু তাতে মোৰ অ আৰু তাতে হেৰি। মৌ দিয়ে।
বহুতোতো খোৱা ভালেই ধৰা আৰু সেইকাৰণে জ্বৰ চৰ হলে মানে কি কৰে তিতা তিতা খালে ভাল হয় বুলি।
ভাল বুলি আছে আছে আৰু মানে কি জানে নাই। মোৰ আৰু আৰু মোৰো এনেকুৱা হৈছে। ছিলে নহয়। হৈ পেলাই এতিয়া মানে ডিঙিটো মোৰ মাজে সময় অকনমান যদি শুই পেলাই কেনেবাকে কথা পাতি থাকো। এই কিবা এটা লাগি থকা নিচিনা লাগে। আকৌ এনেকুৱা কৰিব লাগে মানে। উম উম কৰি দিব লাগে মানে তেতিয়াহে ভাল হৈ যায়। মানে কফ এটা কফটো লাগি মানে কিবা খজুতি হোৱা নিচিনাকে স খৰ খুৱাই থাকে ডিঙিটো গুৰিতে মানে আজিকালি বেমাৰৰ অভাৱ নাই ন গম পাইছে নাই
সেইটোতো হয়য়ে আৰু আজিকালি বয় বেমাৰ হবলৈ বয়স। একো নালাগে।
অভাবো নাই অ। অঁ। সেয়াই। বাকী হেৰি এইটো কি বুলি কয়, আহ জেঠুৰ ভাল?
উম। তেওঁৰো হৈছিলে বাৰু জ্বৰ। তেওঁৰ পাছতে আকৌ মোৰ হল। ঘৰখনৰ এজনৰ হলেতো হয়ে আৰু এইবিলাক আৰু ভাইয়ে ভাইৰেল জ্বৰ।
তাকে। আমাৰ এইফালে, খালো খালো খালো খালো। এইফালে মানে আমাৰ এইফালে নহয় নহয় আমাৰ এইফালে বৰষ কোন ধাৰাখাৰ
বৰষুণ পৰি আছে নেকি?
অ এতিয়া দিয়া নাই, কিন্তু আজি অথনিয় পা মানে ধাৰষাৰ দি দিলে বৰষুণ।
অ এইফালে নাই। ৰাতিপুৱা কিন্তু বতৰটো অকমান হেৰি কৰিছিলে, নাই গৰমত মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে।
অ আমাৰ ইয়াতো তেনেকুৱা একদম ধাৰাসাৰ বৰষুণ, গৰমটোতো অত্যন্ত গৰম। কিন্তু ইয়াত এক ধাৰষাৰ বৰষুণ। আৰু মানে একদম এ মানে কেনেকুৱা আৰু মানে টিং ফালিবলগীয়া কৰা বৰষুণ।
অ আ হওক দিয়া।
অ এই ভাল লাগিলে নহয় জেঠাই কি জানে নাই? এই এ কাপোৰ মেলিব নোৱাৰোঁ যে। কাপোৰ এদম এদম কাপোৰ ধুই পেলাই একো লাভ নাই আৰু জেগাও নাই আৰু সদায় টো আৰু চবৰে আমাৰ কাপোৰ ওলায়। অত এইখিনি মানুহৰ আৰু কাপোৰ কিমান ওলায়।
তোমালোকৰ বাৰু সৰহ মানুহ, আমাৰ দুটা মান হ‌ওঁতে নাই দেখোন। আৰু এতিয়া গৰমত মানে কি বিচনা চাদ হোপা খুব ঘামে ন ঘামিলে আকৌ ধুবই লাগে। অশান্তি লাগে নহয় ঘামি থকাৰ পিছত বিচনা চাদৰ সোপা পাছদিনাখনো শুবলৈ।
এ একেবাৰে কবই নালাগে। আৰু গাৰু আৰু কিমান ধুব লাগে সেইটো কাৰণে মানুহে এবাৰ
বহুত শুব লাগে। সেইকাৰণে। তেও এইবাৰ মই গৰমটো বহুত বেছি পাইছোঁ।
উপায় নাই আৰু গৰম আৰু বাঢ়িব এইকেইদিন যিটো বাঢ়িছে আপুনি যিটো দেখিছে আৰু বাঢ়িব আৰু বাঢ়িব এতিয়া উম বা বা এইটো কি বুলি কয় খুব কমেই আছে আপুনি ভাবকচোন আজিকালি গৰম অক্টোবৰ নৱেম্বৰলৈকে থাকে থাকে ধেমালি নেকি অক্টোবৰ নৱেম্বৰ
অক্টোবৰ মাহতটো গোটেইটো থাকেই মানে পূজা দুৰ্গা পূজাতটো সৰুকে থাকে ক ন
দুৰ্গা পুজা কম এতিয়া আৰু ডিচেম্বৰ মাহতে ঠাণ্ডা উ আৰু এই কফটো যে আপোনাৰ যোনটো হৈছে সেইটো বহুত মানুহৰ বহুত মানুহৰ হৈছে কিন্তু ক
বহুতৰ হৈছে ন
আহ
অঁ দিয়া
কফ হৈছে উপায় নাই মানে
উপায় নাই উপায় নাই মানে এইবিলাক চিজনৰ মানে অৱশ্যে বছৰত এবাৰ চৰ্দি কাহ জ্বৰটো হোৱাতটো ভাল কিন্তু সেই সৈৰ্য্য কৰিবলৈ টান লাগে নহয় এতিয়া গৰম ত বিশেষকে জ্বৰ হলে বৰ কষ্ট লাগে
একদম টান আজিকালি গৰম মানে আজিকালি নধৰা অ গম গৰমৰ মানুহ সজ কৰিব নোৱাৰে
বাকী মাহঁত ভালে আছেনে
মাহঁতৰ ঠিকে আছে আৰু এটা কথা নহয় গম আছে নে এই বেমাৰি মানুহে কটা হৈ যোৱাৰ লগে লগে ঘৰখনত ইটোৰ পিছত সিটো আৰম্ভ হৈয়ে থাকে নহয়
অ পৰি যায় পৰি যায় গোটেইখন পৰি যায়
গোটেই মানুহখিনিৰে একেই অৱস্থা এটা হবলৈ হ'লে হ'ল আৰু বাকীখিনি আৰু থওঁ থওঁ ল ল অৱস্থা অ
আৰু ডক্টৰ তালৈ যাবা তাত চব বোলে কি বোলে জ্বৰ ভাইৰেল জ্বৰ
অ
এনেকুৱা অৱস্থা হৈছে বহুত দিয়ে বহুত টেষ্ট কৰিব দিয়ে বহুত টেষ্ট কৰিব দিয়ে
ইটোৰ পিছত সিটো টেষ্ট
এতিয়া মেডিচিনতকে আমি যে ঔষধ কিনো ঔষধতকৈ এতিয়া তেজ চোপা কৰো তোৰ হে বেছি পইচা লাগে আৰু টেষ্ট হোপা কৰি পেলাইহে মেডিচিন যিকেইটা লিখিব ধৰা হয় নে নহয় কিবা এটা তেওঁলোকে জানি লব কি হৈছে তাৰ পিছতহে তোমাক ঔষধ দিব সেইটো বোৰ ভাল কথা পদ্ধতিটো ভালেই বাৰু উম
উম
এই আৰু
এতিয়া উপায় নাই এইহোপা পদ্ধতিটো ভাল হলে কি হ'ব বাকী খিনিতে দিগদাৰ হয় আপুনি কিমান কিমান আপুনি মিলাব লগীয়া হয় আৰু এটা টেষ্ট নিদিয়ে নহয় এটা বেমাৰৰ লগতে কেইবাটাও আহে
এতিয়া আৰু কেইটামান কৰিব লগা হৈ আছে
সেইটো কাৰণেই অশান্তি আৰু
সম্পূৰ্ণ সুস্থ হৈ লওঁ লৈ পেলাই বোলো গুৱাহাটীতে গৈ পেলাই মানে অকমান হেৰি কৰিবগৈ লাগিব
অ আপুনি এবাৰ ভালকে দেখাই লওক বুজিছে
দুইজনৰে ভালকে কৰি লব লাগিব পৰীক্ষাখিনি সেইয়াই আৰু চাহ কিহে খালা
এ চাহ বিস্কুট পিঠা
উম অ' উম উম
হব আৰু
হে হে
তেনেকেই খাই থাকিব লগা হৈছে
তোমালোকৰ দেউতা গা ভালনেে
আহ বৰ্তমান ঠিকে আছে আৰু ইমান এ ভালো নহয় ইমান বেয়াও নহয় আৰু বেমাৰ আজাৰ বোৰতো থাকিবই এইবোৰ লগতে
থাকেই থাকে আৰু একেবাৰে নিৰোগী মানুহ যে পাবলৈ নাইকিয়া হল
আজিকালি নাই আমাৰ আইতাহঁতে যি সুস্থ বা যি ভাল আছিলে
সেইয়াই অ মাহঁতৰ দিনতে মাহঁতটো বহুত ভালেৰে গল
ভালে ভালে ভালে ভালে আমাৰ আইতাহঁতো একো বেমাৰ আজাৰ নাই আপুনি জানেনেে ইমান বৰষুণ দিয়ে বতাহ মাৰে আম ধুমুহা লাগিলে একে পিছল হৈ যাওঁ তথাপি আজিলৈকে এ নপৰিলে অকমান পিছলো নাখ খালে
দেখিছা কিমান একদম চ
অঁ আমাৰ আইতাতো কিমান লাগে পঞ্চানবৈ বছৰ মান হ'লগে কিন্তু এক একো নহ'লে কিন্তু অ কিন্তু আমাৰ এতিয়া ভাইটিহঁত যতে ততে গুদুং গাাদাং পৰে অঁ সিদিনাখন এটাই হেৰি উ উ কণ্ট্ৰলৰ দোকানলৈ গৈছিলে যে যাওঁতে মানে চাউল কটামান আনিব গ'ল তাতে গৈ পেলাই পৰি মোচোকা খানে পৰি আৰু উম ইটো সিটো হৈয়ে থাকে আৰু উপায় নাই অ উপায় নাই অ সিহে চিদেন্ত টো হৈছে আকৌ তাতো যদি দুখ পালেহেঁতেন কি হলহেতেন
কি হ'ল নচনাচোন বাৰু
ঠিক ঠিকে আছে দিয়ক হ'ব দিয়ক ন মই মাক ঔষধতটো সুধি পেলাই আপোনাক কমদে
তুমি একে ভালকে খাটাংকে সুধি বলৈ মোক ফোন এটা কৰিবা হা ঠিক আছে
ঠিক আছে হ'ব